হেল্ল!
অ শুনিছোঁ?
অ শুনি আছোঁ দেই ফোনেটো আৰু কাট হৈ গ'ল।
অ অ তাকে।
তাকেই আচাৰৰ কথাটো বহুত পাতিলোঁ ন'।
অ বহুত পতা হৈ গ'ল।
ঠগ চাগে আমি দহ মিনিটমান তেনেকৈ আচাৰৰ কথাই পাতিলোঁ নে কি কোৱা।
হয় দহ মিনিটত বেছি এই হৈ গ'ল চাগে।
অ এতিয়া ভাবিছোঁ আৰু বেলেগ ধৰণৰ কিবা এটা পাতোঁ আৰু নেকি?
অ কওক অ জানিব লগাতো
উম।
অ জানিব লগা শিকিব লগাতো বহুত থাকে ন' বেলেগ কথাৰ আৰু।
থাকে থাকে ভাবিছো কি আজি তোমাৰ লগত মই সেই খোৱা খাদ্যৰ বিষয়ে আলোচনা কৰোঁ অকণমান। ত তোমাৰ এতিয়াতো হৈ গ'ল আমাৰ আহ আমৰ আচাৰৰ কথা পাতিলো কেনেকে বনাই বা কেনেকে কি হয় সেইবোৰ ন, তাৰপিছত এতিয়া এই যে আমি খাওঁ, বইল খোৱা হয়, তেল খোৱা হয়, হয়নে নাই? যোনটো আমি বইল বা অসমীয়া শব্দত যদি কওঁ, বইলটো অসমীয়াত কি কয়? জানান নাই?
কি কয় নাজানো নহয়।
উখোৱা বুলি কয়, উখোৱা।
উখোৱা।
অ'।
অ।
অ বা উহোৱা বুলি কয় উহোৱা উখোৱা তেনেকে কয়। অ এইটো মানে কি বইল কৰি যে খ-খাদ্যবোৰ খোৱা হয়, সেইবোৰ মানে কিমান স্বাস্থ্যসন্মত তুমি ভাবানে কিমান স্বাস্থ্যসন্মত সেইবোৰ?
মইতো বইল খোৱাটো মই স্বাস্থ্যয়সন্মত বুলি ভাবো। মই নিজেও মানে বইল খাই বেছি ভাল পাওঁ আৰু। অ যিকোনো বস্তুত মানে বইলত বেছি ভাল পাওঁ খাই। ত আ তেল মচলাটো খাই মই ইমান বেছি ভাল নাপাওঁ।
অ'।
আৰু আমাৰ ঘৰতো অলপ বইলটোৱে বেছি চলে।
অঁ।
অ মই মোৰতো তেল মছলা এইবোৰতো বেছি খালেতো পেটৰ অলপ প্ৰব্লেমে দিয়ে, পেট বিষ হয় গেছৰ প্ৰব্লেম আছে। মইতো যিমান পাৰো তেল মছলাটোতো এৰাই চলিবলৈ চেষ্টা কৰো, আৰু বইল খাবলে চেষ্ট ষ্টা কৰো। ত'
আজিকালি আচলতে কি হৈছে ছে তোমাৰ, তেল বিলাকো চব ভেজাল ন! পিয়ৰ, মানে একেবাৰে শুদ্ধ তেল তুমি বিচাৰি নোপোৱা। যিমান-যিমান শুদ্ধ বুলি ক'লেও তাত, ওৱান পাৰ্চেণ্ট হ'লেও কিবাটো মিক্স থাকিব, বেলেগ কিবা নহ'লেও তাতে হেৰি তুমি বটলটোয়ে চোৱা, তাতেচোন প্লাষ্টিক থাকে হয় নাই! তেনেকুৱা আৰু উম, চব শুদ্ধ নহয়, গতিকে বইল খোৱাটো বহুত ভাল আৰু।
উম, উম, আমিতো গাঁৱতো বস্তু বস্তুবোৰ চব পোৱাই যায় ন, ফ্ৰেচ-ফ্ৰেচ বস্তু বিলাক, ত', নিজে বাৰীৰ পৰা চিঙি আনি কিনি, তেনেকেই সেইবোৰ বস্তু তো বইল খালে তো অ, বহুতেই ভাল আৰু। সেইটো কাৰণে চাগে, অলপ গাঁৱৰ মানুহবিলাক বইল এইবিলাক খাই কাৰণে চাগে, ইমান বেমাৰ-আজাৰো নহয়।
হয়, হয়, হয়, আৰু গাঁৱত বাৰু এইটোও হয়, তোমাৰ ঘৰুৱা শাক-পাচলি খোৱা যায়, তাত-তাত অ, ৰাসায়নিক তোমাৰ, ঔষধ-পাতি ব্যৱহাৰ নকৰা খাদ্য খোৱা হয় ন, তোমাৰ আজি কোনোবাই যদি লাও, জিকা এইবোৰ পাচলি খেতি কৰিছে, তাত গৰুৰ গোবৰ ব্যৱহাৰ কৰা হয়, তেনেকুৱা হ'লেতো বেছি ভাল আৰু নহয় জানো! তাত ৰাসায়নিক দ্ৰব্য বা কেমিকেল অকমানো ব্যৱহাৰ নহয় যিহেতু। অ, সতেজ হয় বস্তুবিলাক। সেইটো কাৰণে, স্বাস্থ্যটো বেছি ভাল হয় গাঁৱৰ মানুহৰ। তাতে, গাঁৱৰ পৰিৱেশ বোৰ ধুনীয়া, বতাহ এইবোৰ চব মানে ভাল। আৰু অ', হেৰি খোৱা বইল খাদ্যলে আহো কথাটো, মানে মই ভাবো কি যেতিয়া তুমি মানে, যিকোনো এটা বস্তু বইল কৰি খোৱা নহয়, সেই পাচলি বা শাক খিনি নহয় নিজৰ ভিতৰত যোনখিনি অৰিজিনেল মানে নিজস্ব যোনটো সোৱাদ থাকে, সেই সোৱাদটো ওলাই আহে, নেকি! মই মানে মই মানে তেনেকে ভাবো, এতিয়া চাবা তুমি ধৰা, আহ বহুতে নাখায় তিতা কেৰেলা বইল কৰি, কিন্তু বহুতে ভাজি কৰি খায় বা বহুতে এনেকে চব কিবা বনাই খায়, বিভিন্ন ধৰণে খায়, নহয় জানো! ত' এতিয়া তুমি মন কৰিবা, যদি তিতাকেৰেলাটো পানীত বইল কৰি দিয়া হয় তাত তিতা ভাৱটো আঁতৰি যায়, মানে অকনমান মিঠা-মিঠা সোৱাদ এটা আহি যায়। আৰু তিতা প্ৰায় খিনি কমি যায়, কিন্তু ভাজিলে কি হয়, তাতে হেৰি তোমাৰ তিতাটো মানে সিমান কমি নাযায় আৰু, নিমখ-চিমখ দি তিয়াই ৰাখিলেহে কমে, নে কি কোৱা, উমঁ' উমঁ' উমঁ' আৰু বেলেগ বস্ত বস্তু যদি তুমি পানীত একেবাৰে উতলাই খোৱা নহয় তাত মিঠা এটা সোৱাদ আহেই।
অঁ' আহে আহে তাৰ নিজস্ব সোৱাদটো মানে পোৱা যায় আৰু।
অঁ' এতিয়া আলু এটাই যদি তুমি জুইত পুৰি খোৱা ন' সেই পুৰি পুৰি খালে কি হয় তোমাৰ তাত মিঠা এটা সোৱাদ আহি যায়। যোনটো মানে আলুৰ নিজস্ব এটা সোৱাদ থাকে সেই সোৱাদটো ওলাই যায়। কিন্তু ভাজিলেতো তেনেকুৱা নহয়, তুমি যদি নিমখ নিদিয়াকে- আলু এটা তুমি তেলত ভাজি দিয়া, সেইটো খাব পাৰিবা জানো? তেল তেলৰ হে সোৱাদটো আহিব অকল নে কি।
অঁ' অঁ'।
উমঁ' কিন্তু আলুটোতো যদি তুমি উমঁ' উমঁ' হেৰি অঁ' পুৰি খোৱা ন' পুৰি খালে কি হয় তাত তাৰ সোৱাদটো বাঢ়ি যায়, তুমি নিমখ নহ'লেও মানে খাওঁ ক'লে খাব পৰা যায় আৰু। তাৰ অঁ' ত' কিছুমান বস্তু মানে উমঁ' হেৰি তোমাৰ বইল কৰি খালে বা পুৰি খালে- তাৰ নিজস্ব সোৱাদটো মানে বাঢ়িহে যায়।
হয় হয়।
উমঁ'। ত' তেনেকে ভাবোঁ আৰু।
বইল খাই ভাল পোৱা নে?
পাওঁ পাওঁ কেলে নেপাওঁনো খাওঁ।
ঘৰত বইল খোৱা হয়?
হয় হয় হয়, চ'ব ধৰণৰ খোৱাই হয়, বইলো খোৱা হয়। চ'ব মানে বস্তু চাই আৰু চ'ব তেনে-তেনেকৈ খোৱা হয়। উম, উম।
মোৰ ঘৰটো মানে পাপাই বইল খাই মানে ভাল পায় আৰু যথেষ্ঠ।
উমঁ' আৰু আৰু ৰন্ধাৰ ওপৰতে কথা, আজি যদি তুমি বইল মানে বনাব জানা নহয় আহ' সেইখিনি খাই বেছি ভাল লাগিব যদি আহ' মানে যি, যি মানে বনাব জানে ত যেনেকে বনালেও ভাল লাগে, তাত যে তেল নাই সেইটো কাৰণে খাবলে বেয়া হ'ব তেনেকুৱা নহয় ন'। আৰু বইল বইল খাদ্যতটো কিছুমান মছলা ব্যৱহাৰ কৰা হয় ন'। তোমাৰ কিছুমান উমঁ' আমাৰ থলুৱা ম মছলা, ধনিয়, ৰচুন, আদা, পিয়াজ সেইবোৰতো দিয়া হয়। তাৰ কাৰণে খান, এ হেৰি খাদ্যটো বেছি মানে সোৱাত যুক্ত হয় আৰু। উমঁ' হয়, ইফালে অৰুণাচল ফালে মই যোৱাবাৰ গৈছিলো হা ফুৰিবলৈ। তেতিয়া আহোঁতে য'ত মানে খানা খাইছিলোঁ খাদ্য তাত
উমঁ'।
ঢেঁকীয়াৰ পৰা মানে এটা বস্তু বনাইছিলে বইল কৰিয়ে বনাইছে। খাবলৈ ইমান টেষ্টি আছিলে তাৰপিছত কবয়ে নালাগে মানে। আহ' বহুত ভাল লাগিলে, চালাদৰ নিচিনা বনাইছে। তুমি ঢেকীয়া, চালাদ হ'ব পাৰে ভাবি-ভাবিব পাৰিবা যেনেকুৱা।
মই খোৱা নাই কিন্তু আজিলৈকে।
অ', বহুত ধুনীয়া বনাইছিলে। মই মানে সেইটো- সেইটো ৰেচিপি কেনেকৈ বনাইছে, মই মানে ঘৰত আহি আকৌ- মানে ট্ৰাই মানে ঢেকীয়াৰ লগত ট্ৰাই কৰি চাইছো আৰু। ইমান- ভাল লাগিলে খাবলৈ। ধৰা এনেকুৱা হৈছে ম'ন যিমান ম'ন- কৰিলোঁ, তুমি- ঢেকীয়া খিনি মানে গৰম পানীত উতলাইছে অলপ সময়।
অ'।
গৰম পানীত উতলাই কিন্তু, অ'- এনেইতো ঢেকীয়া যদি গৰম পানীত উতলাই সিজাই দিয়া হয় ক'লা পৰি যায় ন'।
হয়।
অ', তা'তে যিখিনি দিছিলে মানে ক'লা পৰি নাযায় সেউজীয়া ৰংটো থাকেই।
হয়। তেনেহ'লে সিহঁতি উতলোৱা নাছিল চাগে, ভাপত বনাইছিলে।
অ', নহয়, অ', হ'বও পাৰে দেই সেইটোও হ'ব পাৰে, মই চিঞৰ নহয়। কিন্তু মই কি কৰিলো তোমাৰ উতলাই ল'লো তো দীঘলে-দীঘলে মানে কাটি কেনে মই কৰা নাই। দীঘলে-দীঘলে- মই এইয়া তোমাৰ ঢেঁকীয়া এনেকৈ বইল কৰি ল'লো, বইল কৰাৰ পাছত- লগা-লগ মানে খৰাহিত এইটো পানীটো যাবলে দি ধুই দিলো মানে, একদম- পুৰা ফুল বইলটো কৰা নাই, তেতিয়া মানে সেই লাহে-লাহে-লাহে-লাহে- তা'ত গৰমটো পুৰা- ভিতৰত সোমাই গ'ল, তাৰপিছত ঠাণ্ডা পানীয়ে ধুই দিলো ন' সেই কালাৰটো- কিন্তু তেতিয়াও আহি যায় সেউজীয়া ৰংটো অঁ',। তা'ত মানে নেমু চেপি দিয়া আছিলে তোমাৰ সৰুকে কাটি-কাটি। নেমু আছিলে আঁহ', - অ', তাৰপিছত তোমাৰ আলু, পোৰা আলু মিক্স আছিলে। তাৰ- পিছত আৰু কি আছিলে জানো- পিয়াজ আছিলে, ইমান টেষ্টি আছিলে নহয়। খাবলে। জলকীয়া আৰু থাকিবই ন' উম' জলকীয়া-জলকীয়া চাগে- কাটি দিছিলোঁ জলকীয়া, পিঁয়াজ। বহুত ভাল আছিলে খাবলৈও কি কবা।
উমঁ, মই উমঁ- অৰুণাচলীৰ ছোৱালী এজনী মানে বনাই খুৱাইছিলে আৰু।
অঁ',।
মইও খাইছো দেই, আঁহ', তা'ত আঁহ', কলডিল যিটো কল ফুল বুলি কয় আৰু।
উমঁ-উমঁ-উমঁ।
কলডিল, তৰা গাজলী দেখিছেনে?
অঁ'।
উমঁ। অঁ', কলডিল, তৰা গাজলী, আলু- আৰু উম' মেজেঙা পাত। মেজেঙা পাত আঁহ', ৰচুন নিদিয়ে নেকি, ৰচু- ন দিয়া নাছিলে চাগে, অলপ জালুক দি কিনি এখন বইল চব্জি বনাই মানে। ইমানেই টেষ্টি খাবলৈ, ইমানেই সোৱাদ লগা। কৈছো নহয়, মানে সেইটো চব্জি মই ক'তো খোৱা নাই মানে আগত। অৰুণাচলী ছোৱালী এজনীয়ে বনাই খুৱাইছে, ত' মানে সেই চব্জিটো খাই যিমান টেষ্ট লাগে তাৰ যিটো উম মানে বইলৰ যিটো পানী বইল পানী খিনি।
সেইটো মানে সাংঘাতিক টেষ্ট আছে। এ যিটো উ এতিয়া আমি লাহি চাউল বুলি কয় ন।
মানে তেনেকে খাইছিলো আৰু লাহি চাউলৰ ভাত তাৰ পিছত সেই বইল চব্জিটো। খাব আৰু কি টেষ্টি।
অ উম মনে গলদে খাবলে। অ কিন্তু তেনেকুৱা অ অ তুমি কোৱাৰ নিচিনাই সেই হেৰি তৰা গাজ তাৰপিছত এইটো কলডিল। আৰু আলু থাকে নেকি কি কি থাকে মই নেজানো তেনেকুৱা এখন চব্বজি চব্জি ময়ো খাই আছোঁ চিংফ চিংফ দাদা এজনৰ তাতে খাইছিলোঁ।
অ তাইও চিংফ ছোৱালীয়ে হয় মোক যোনে বনাই খুৱাইছিলে। চিম্ফু হয় নাগা, অ নে চিম্ফু নে নাগা এনেকুৱাই ছোৱালী আছিলে আৰু। উম। বহুত টেষ্ট লগা মানে। হেল্ল, অ
হা হা
হালধি পৰাই নেকি তাত ন?
অ হালধি ব্যৱহাৰ নকৰে।
অ হয়, সেইটো মই সেই তেনেকুৱা ধৰণৰ মই খাইছো। দেখিবলৈ মানে দেখাত মানে খাবলে ভাল হ'ব নিচিনা নালাগে, কিন্তু যেতিয়া খাবাত তুমি বৰ
অ অ অ দেখিতো একদম কোনো কালাৰ নাই একো নাই হালধি নিদিয়ে।
উম
উম।
মই মানে দাদাজনক সুধিছো দেই আপোনালোকে যে বইল চব্জি ইমান ধুনীয়াকে বনাই। অ' মানে বেচিক টো কি তাৰমানে আপোনালোকৰ চিক্ৰেট কি আছে বুলি সুধিছো মই? এতিয়া কৈছে কি মানে পানী খিনি ভালকে গৰম হব লাগে তাৰ পিছত বস্তু দিব লাগে আৰু বহুত বেছি বোলে সিজাব লাগে।
অ'অ' হয় বইলতটোতো এনেও বহুত বেছি সিজালেই ভাল লাগে।
অ' মানে বহুত বেছি সিজালে তোমাৰ কি হয় তাত মানে খাদ্য যিখিন দিব ন তাত সেইখিনি ভালকৈ সিজিব।